হেল্ল', হেল্ল'।
হেল্ল'।
উ, খাই হ'লনে?
হয়, হয়।
ভালে আছে?
ভালে আছোঁ, আপুনি?
ময়ো ভালে আছোঁ। আপোনাৰ লগত অ', মই অলপ কথা ক'ব বিচাৰিছিলোঁ, সেইকাৰণে ফোন
হেল্ল', হেল্ল'। হেল্ল'।
এ, আন আমাৰ যি ধাৰণাটো আছে। মানে খাদ্য খোৱাৰ যিটো অব্যাস। আছে। সেই বিষয় লৈ অলপ আলোচনা কৰিব বিচাৰিছিল? আপুনি মানে কি অ'! খাদ্য খায় বেছি ভাল পায়? কি ধৰণৰ? হয়!
আচলতে মানে, যিটো আমাৰ অসমৰ মেইন খাদ্য আৰু বুলি ক'ব লাগিব ভাত। মই ভাতেই খাই ভাল পাওঁ। ভাতৰ লগত মানে, চবজি মানে, যিটো আমাৰ শাক পাচলিৰ যিটো শাক চবজি আছে মানে। এইবিলাক মানে, ঘৰতে যিবিলাক বনাই আৰু চবজি বিলাক সেইখিনি চবজি দি ভাত খায় মই বেছি ভাল পাওঁ। অ'! মই ইমান ফাষ্ট ফুডৰ ওপৰত, ইমান হেৰি নহয় মই। মাছ মাংসৰ প্ৰতি ইমান হৰি নাই। কিন্তু, মোৰ নিৰামিষ যিটো চবজি হয়। তাকেদি ভাত সেই খায় ভাল পাওঁ মই।
ভাত খাবলে ভাল পায়?
মই ত' বেছিকে দি আমাৰ গাঁৱৰ অঞ্চলত মানে, তিনি বাৰে খাওঁ আমি ভাত।
আপুনি তিনিবাৰ খায় পায়নে? নে এবাৰ দুবাৰ খায়?
মই মানে, বেছিভাগেই মানে ৰাতিপুৱা চাহ খাওঁ কিন্তু, ইমান শুনকালে ওলাই যাব লাগে। ইমান শুনকালে ত' ভাত চবজি নহয়। সেইকাৰণে, মই ৰাতিপুৱা চাহ খাই কেনে ঘৰৰ পৰা ওলাই যাওঁ কিবা এটা কামত। তাতে বাৰটা বজাত ভাত খাওঁ। আকৌ ৰাতি আহি কেনে ভাত খাওঁ।
তাৰমানে আপুনি দুবাৰ ভাত খায়?
দুবাৰেই খোৱা হয়, বেছি ভাগ।
মানে, বেছি কিহেৰে ভাত খায় আপুনি? বেছিভাগ কি চবজি? হয়, হয়।
মইতো মানে, মাংস নাখাওঁ। কিন্তু, মাজে, মাজে মাছ মাছ খাওঁ আৰু নিৰামিষ বেছি খাওঁ মই।
অ'! আপোনাৰ আপুনি নিৰামিষ খাই ভাল পায়। কিন্তু, আপোনাৰ ঘৰত মানে, মানে কি খাদ্য বেছি থাকে?
আমাৰ ঘৰত নিৰামিষ আৰু মাছ মাংস কম হয়।
আচ্ছা, মাছটো বেছি থাকে?
মাছটো বেছি
মাছটো মানে কি মাছ বেছি থাকে আপোনাৰ ঘৰত?
মানে এতিয়াতো আমাৰ অঞ্চলত মাছ, লোকেল মাছ পোৱা যায়। কিন্তু সদায় লোকেল মাছ বোৰ নাপায় সেইকাৰণে মানে চালানি যিবিলাক সিটোও অলপ মাজে মাজে সেইটোও ল'ব লগা হয়। মানে লোকেল মাছ যে তে পোৱা নাযায়।
হম, হম। চালানি মাছৰ ভিতৰত কি মাছ মানে খায় আপোনালোকে?
চালানি মাছত আমাৰ ইয়াতে তিনটা মাছেই বেছি চলে এটা হ'ল ৰৌ মাছ আৰু এটা ভেটকী মাছ বুলি কয়। আৰু কিবা পাংকাচ মাছ এনেকাে পায় সেটো আমি আচলতে ৰই মাছটো বেছি মানে যদি চালানি মাছ ল'ব লগা হয়। তেনেহ'লে আমি
আ পাংকাচৰ কথা যে ক'লে আপুনি। পাংকাজটো কিন্তু বহুত তুলাকটো মাছ না।
এইটোও এইটো আমি আমি নাখাও কিন্তু ইয়াৰ বিষয়ে ন মই নাজানো।
অ', আপুনি নাজানে।
মই পাংকাচ মাছ খাই পোৱা নাই, মই লাইফত বোধহয় এবাৰ খাইছোঁ না নাই মোৰ সন্দেহ আছে।
অ', মই কিন্তু খাইছোঁ, মানে মই খাইছোঁ। সেটো মানে মই যোৱাকালিও খালোঁ মানে মোৰ এই পাংকাছ মাছৰ যিটো পেট থাকে না তেলৰ যিটো অংশ, পেটৰ যিটো তাতে প্ৰচুৰ তেল থাকে আৰু সেই
সেইটো মানে চ চৰীৰৰ কাৰণে কিমান উপযোগী হয় নে নহয়।
এই তোমানা মাছত তেল মানে এনেই শৰীৰৰ কাৰণে ভাল। কিন্তু পাংকাচৰ তেলটো কেনেকা মই নাজানো। কিন্তু মাছত তেল শৰীৰৰ কাৰণে বহুত ভাল। মাছুৰ তেল এইটো খালে কি হয় এই গাঁঠিবিলাক আছে যে
হয়।
অঁ জিটো ম আ মানে এটা তেল থাকে তেটা গাঁঠিবিলাকৰ ভিতৰত তেল থাকে। তেলটো মাছৰ মা মানে মূৰ যে আছে মাছৰ মাথা আৰু মাছৰ তেলৰ পৰা আহে অকল মাছৰ পৰাই নহয় আপোনাৰ তিল তাৰপিছত আ তেলজাতীয় যিবিলাক শস্য আছে জেনেকা তিল, তিচি অ এইবিলাকৰ পৰাই মানে সেই আহে। আৰু মাছৰ সোৰো মাছ মছৰ মাথা মাছৰ তেল এইবিলাক খালে সেই বস্তুটো মানে বেছি হয় আৰু আৰু সেইটো খুব দৰকাৰ থাকিব লাগে
হয় আমাৰ ইয়াতে লোকেল মাছ পোৱা যায় বেছি। বেছিভাগ মানে আমাৰ ওচৰতে নদী আছে। বহুত দুই তিনিটা মান নদী আছে ইয়াৰ ম মাছমৰীয়া যিহতীয়া যিসকল আছে সিহঁতে মানে এই মাছ ওপৰতে কিবা এটা মানে সংসাৰখন চলাই সিহঁতে মাছ মাৰে বজাৰত বিক্ৰী কৰে সিখিনি এ মানে আমাৰ এই অঞ্চলৰ মানুহে যথেষ্ট লোকেল মাছ সিহঁতৰ পৰা কিনি ল'ব পাৰে।
কি হ পাৰে হয়। আৰু আপুনি যে কৈছিলে যে আপুনি মাছ মাংস ইমান ভাল নাপায়। নিৰামিষ ভাল পায় ত' নিৰামিষত কি কি চবজি ভাল পায়?
নিৰামিখত মোৰ এক নম্বৰ ফেভৰেট চবজিটো হ'ল এই যে ভাত কেৰেলা বুলি কয় নহয়।
ভাতকেৰেলা, হয়।
এইটো মোৰ এক নম্বৰ ফেভৰেট হয়।
আচ্ছা, আৰু?
আৰু যে লাও শাক কয়, ৰঙালাওৰ যিটো শাক চাক পোৱা যায়, সেইটো মানে বৰ বেছি মোক মানে শাক পাচলিয়ে বেছি ভাল লাগে মানে যে শাক জাতীয় যিবিলাক। চব্জি আছে, সেইখিনি।
আপুনি, শাক ৰান্ধি খাই ভাল পায়, না
মই শাক মোক যিটো প্ৰকাৰে বনাই দিয় সেইটো কে খাওঁ মই।
আচ্ছা, সেইটোৱে ভাল লাগে! আজি এইবাৰ, মানে আপুনি গম পাইনে, মানে কালাৰ ৱাইজত কোন শাক চব্জিত কি ভিটামিন পোৱা যায়, সেইটো জানে?
মই ইমান খিনি নাজানো। কিন্তু মই এই শাক পাচলি খাই ভাল লাগে এইটোৱে জানো।
অ', কিন্তু সেইটো মানে আপুনি এবাৰ এটা কেলেণ্ডাৰ বহাই ল'ব হা। কেলেণ্ডাৰ বহাই লব মানে আ, আপোনাৰ কালাৰ ৱাইজত শাক-পাচলি বিলাকৰ কি কি ভিটামিন আছে? আৰু সেই হিচাপ টো যদি আপুনি খায় সেই হিচাপত কে আপুনি সেটো খায় আপোনাৰ কি হ'ব না, আপোনাৰ শৰীৰত পই প্ৰয়োজনীয় যিমানখিনি ভিটামিন দৰকাৰ আছে সেইখিনি আপুনি মানে নিয়মীয়াকৈ পাই যাব।
হয়।
বুজি পাইছেনে?
অ', বুজি আপোনাৰ চব্জি মানে যিবিলাক মানে কোনটো সব্জি খাই ভাল পায় আপুনি?
মই একচুৱেলি মোৰ ভাল লগা চব্জিৰ ভিতৰত হ'ল আটাইতকৈ
উম।
আটাইতকৈ বুলি ক'লে নহ'ব মানে মই চব বস্তু খাই ভাল পাওঁ। কিন্তু মই এ ৰঙালাও এ আছে। মিঠালাও, মিঠালাওটো বেছি ভাল পাওঁ, মিঠালাওটো আপোনাৰ ভাজিলে ভাল পাওঁ।
হেৰি শাকটো বেছি ভাল পাওঁ।
অহ, শাকটোও ভাল পাওঁ। উম, তাৰপিছত শাকটো ভাল পাওঁ খাবলৈ।
হয়।
অহ, সেই অ', মিঠালাও যে আছে। মিঠা লাভটোও বহুত ভাল পাওঁ। কাৰণ মিঠলাওটো ভাজিলে তেল কমকৈ দি ভাজিলে আপোনাৰ কেঁচা জলকীয়া দি ভাজিলে মোৰ কাৰণে আৰু দালি লাগিব। মোৰ ফেভাৰেট হৈছে দালি দালিৰ লগত যদি আপোনাৰ মানে মিঠালাও তাকে আৰু হৈ গ'ল মোৰ।
মই কিন্তু এই ৰঙা-ৰঙালাও টো যে কৈছে আপুনি আপোনাৰ বহুত ভাল লাগে মোৰ কিন্তু ইমান সেটো ভাল নহয়।
মোৰটো বহুত টেষ্টি, মোৰ বহুত টেষ্টি এইটো।
উম আৰু মোৰ মানে চব্জিত কেইটামান চব্জি আছে যেনিবা আলু ভেণ্ডি ৰঙালাও এইকেইটা মোৰ অলপ মানে হেৰি লাগে বেয়া মানে ইমান ভাল নাপাওঁ মই।
মই আলুটো নাখাওঁ আলু খোৱাটো বাদ দিছোঁ। আলু খোৱা বাদ দিলোঁ, শাক খাওঁ মই কিন্তু শাকটো ৰাতিত নাখাওঁ। শাকটো মাৰ দিনৰ ভাগত খাওঁ অলপ ব'ইল কৰি খাওঁ মই। মচলা চচলা নিদি শুকান মাছ। আৰু এটা, এটা বিলাহী এটা শুকান মাছ
এই যে শুকান মাছ যে কৈছে আপুনি এইটো শৰীৰৰ কাৰণে কিমান গ্ৰহণযোগ্য শুকান মাছতটো ভাল ন মানে কিছুমানে, কিছুমানে কৈ থাকে যে শুকান মাছ খালে কিবা। গেষ্ট্ৰিকৰ প্ৰব্লেম হয় বুলি
হয়, হয়। হয়। সেইটো হয় মানে। এইটো সঁচা এইটো হয় শুকান মাছ খালে গেছ থিক প্ৰব্লেম হয়। কিন্তু আপুনি শাকৰ লগত যদি মানে আ'। বইল কৰি খায়। আ, আপোনাৰ। বিলাহী। পিঁয়াজ। আৰু কি বুলি কয় কেঁচা জলকীয়াৰে?
হয়। হেল্ল '। উ'ম, হেল্ল '। আপোনাৰ কথাটো ইকো হৈ আছে।
আহা নাই নেকি? মোৰ মোৰ মাতটো।
হা, হা হেলো। হা, হেলো ক' এতিয়া শুনা পাইছোঁ কওকচোন হয়, হয়, হয়।
আৰু মাছৰ ভিতৰত সৰু মাছ। আপোনাৰ যিবিলাক আছে। আৰু তৈলাক্ত মাছবিলাক বেছি ভাল লাগে মোৰ। তেলজাতীয় মাছবিলাক।
তিলক্ত মাছ বিলাক না।
উ'ম, য'ত বেছি তেল আছে।
হয়। মইও মাছ, মাছ খাই ভাল পাওঁ। কিন্তু মংসৰ ক্ষেত্ৰত মোৰ অলপ হেৰি আছে। মানে ইমান ভাল নালাগে মোৰ ইমান।
মোৰ মাছে খাই ভাল লাগে।
মংহ, মংহ খাব লাগে কিন্তু।
হয়। কিন্তু এইযে ৰেডমিড বিলাক যে আছে। তাৰ মানে সি টো চহিলৰ কাৰণে বাহে কেনেকা।
ভাল নহয় ৰেড মিটটো এলাৰ্জিৰ কাৰণে। বহুত বেয়া, এলাৰ্জি থাকিলে খাবয়ে নালাগে। এলাৰ্জি থাকিলে টো ৰেডমিট খালে আৰু বেছিহে হ'ব। তাৰপিছত, উম। ছালৰ যি কোনো বেমাৰ থাকিলে। ৰেডমিটটো নোখোৱাই ভাল।
ত' ঠিক আছে, আপোনাৰ লগত কথা পাতিও ভাল লাগিল।
হয়, হয়।
নিশ্চয় কথা পাতিম বেলেগ দিন, হম।